শুনিছা পাইছো পাইছো
আহ অ শুনিছো উম অ মই মানে সেই মাৰ লগত অকমান বজাৰ গৈছিলো মাৰ বেলতলা বজাৰ বহুত ডাঙৰ বজাৰ হয় ন
হয় হয়
তাৰ পৰা আহি পালোঁ অলপ আগত এই তুমি ফোন কৰোঁতে বজাৰতে আছিলোঁ তুমি ক'ত?
ম ঘৰতে আছো ৰবা বাহিৰত গৈছিলো আহিলো এতিয়া
অঁ অঁ
বাকী খানা পিনাতটো খোৱা নাই এতিয়া
নাই ৰবা এই ৰংপমান আমাৰ দেৰি হয় প্ৰায় দহট মান বাজেই অ দহটা চাৰে দহটামান বাজি তোমালোকৰ কিমান দেৰি আহি।
আমাৰো দ দহটা বাজে তোমাৰ
বা মানে আজিকালি সেইটো গাঁও প গাঁও আৰু নগৰ চহৰ বুলি একো পাৰ্থক্য নহত হৈ হৈছে গাঁৱৰ মানুহ মানে নাই দেৰি হয় ন।
নাই মানে তোমাৰ হয় হয় আজিকালি টাউনৰ মানুহ বিলাক সোনকালে খাই আমাৰ গাঁৱত দেৰিক খাই উল্টাই হৈছে এতিয়া।
তাৰ আগতেতো গাঁও বিলাকত প্ৰায় সাতটা আঠটা সেনেকুৱাতো মানুহে ভাত পানী খাই ৰেডি হৈ যায়। খবৰে
হয় হয় আগতে যি কাৰেণ্ট নাছিল তোমাৰ কাৰেন্ট নাছিল। তোমাৰ এই চা লেমৰ পোহৰত তোমাৰ চাকি পোহৰ চেঞ্জ হৈ যায়। কেৰ-কেৰাচিন-কেৰাচিন তোমাৰ চেছ হৈ যায়।
হয়-হয়।
তেনেকুৱা টাইপ হৈ গৈছে। মানে তোমাৰ হেৰি সময়ৰ চেঞ্জ হৈ গ'ল না
সময়টো সলনি হৈছে, অ ঠিকেই। আৰু আজিকালি মানে ধৰা সুবিধা বিলাক আগতে টিভি মোবাইল সেনেকুৱা ধৰণৰ ব্যৱস্থা নাছিল। আজিকালি কি ঘৰে ঘৰে কি বুলি চিৰিয়েল টিৰিয়েল চাই থাকে
মানে আজিকালি, হয় মানে আগতে টাইমটো পাছ হোৱা নাছিল। মানে তোমাৰ অকল ভাতগিটা খোৱা আৰু হুমোৱাৰ কথাই আহিছিল।
অ-অ, মানে গধূলি হ'ল মানে আৰু ভালে তোমাৰ গা ভাত দিবলৈ যায়েই আৰু। ভাত ৰান্ধে, খাব লাগে, শুব লাগে। সেইটোৱে আৰু। অ। অঁ-অঁ, সেইটো কিন্তু ঠিক দেই। এটা এটা ক্ষেত্ৰত কিন্তু সেইটো বহুত মানে ভাল অভ্যাস, গম পোৱা নে? আচলতে আমি সেইটোৱে কৰিব লাগে। এতিয়া এই নামই অক্ষয় কুমাৰৰ এটা মই ভিডিঅ' চাই আহিলোঁ। তেওঁ কৈছে বোলে সাতটা বজাতে শুৱে। ভাবাচোন ইমান ডাঙৰ এক্টৰ, সাতটাতে শুৱে বোলে। ৰাতিপুৱা চাৰিটাত উঠ
হয়-হয়, মানে বহুত ডাঙৰ মানুহ দেখিছো মই। বলীউডৰ হওঁক, তোমাৰ কিছুমান অফিচাৰৰো মই শুনিছো কাহিনী। আমাৰ লগৰ ল'ৰা থাকেই মানে কিছুমান তোমাৰ ডাঙৰ ডাঙৰ অফিচাৰৰ লগত মানে এই ডিফেন্সৰ পুলিচৰ চাকৰিতে। মানে তোমাৰ সিহঁতে মানে কি এই এই বইল খানা খায়, জিমত যায়। তোমাৰ চব বইল খানা খায়।
উম পুৰা আৰু মানে ডিফেন্সৰ মানুহবোৰতো বোলে পুৰা ডিচিপ্লিনত থাকে বোলে। হয়নে?
চব নাথাকে। কিছুমানে তোমাৰ এই বিলাক এ পাৰ্টি বিলাকত যায় মানে তোমাৰ। এই কিবা নাচ-গান ক কানি সেইবিলাকত যায়। কিন্তু কিছুমান অফিচাৰ আছে মানে সাতটা, আঠটাতে শুই যায় মানে। বইল খানা খাই জিমত যাই মানে শুই থাকে। ৰাতিপুৱাৰ সোনকালে উঠে তোমাৰ। উঠি এক্সাৰচাইজ কৰে। এই মানে তোমাৰ অক্ষয় কুমাৰৰ কথ কথাটো যি কলা তুমি মানে অক্ষয় কুমাৰক মই ইণ্টাৰভাৰত চাই ইণ্টাৰভিউত চাইছোঁ, অ অক্ষয় কুমাৰে মানে কোনো ধৰণৰ ইভেন্ট বিলাক যিবিলাক হেৰি আছে তোমাৰ এইবিলাক পাৰ্টি হওঁক, কিবা হওঁক এইবিলাক এইবিলাকত তাৰমানে অংশগ্ৰহণ নকৰে। মানে তাৰমানে ভাতটো সোনকালে খাই মানে শুই যায়। সাতটা, আঠটাতে শুই যায় বোলে অকচয় কুমাৰে।
তাকেইতো। মই ব আচৰিত হৈ গৈছো দেই। তেখেতে মানে কৈছে যে আমাৰ নতুন প্ৰজন্মক কৈছে যে এনেকুৱাই এনেকে সেইখিনি ফ'ল' কৰিলে মানে মানে স্বাস্থ্যও ভাল থাকে বুলি কৈছে। আৰু তেখেতে মানে এতিয়া চাবা, তেখেতৰ প্ৰায় ষাঠি বছৰ আৰু তেওঁৰ ফিটনেছ চোৱা এতিয়া কেনেকুৱা।
ষাঠি বছৰ মান হৈছে আৰু। তোমাৰ এ হৈছে কাৰণ শ্বাহৰুখ খানৰ ষাঠি বছৰ হৈছে কিজানি।
তাকেইটো আৰু ফিটনেছ চোৱা না। যেন মানে একেবাৰে বিছ, ত্ৰিছ বছৰীয়া ডেকা ল পুৰা টাইপৰ মানে
হয়-হয়-হয়। অ আজিকালি তোমাৰ সেইবিলাক মানুহ বহুত হেৰিত থাকে তোমাৰ, বহুত সেই নিয়মত থাকে। তোমাৰ তোমাৰ যিবিলাক চেলিব্ৰিটি তোমাৰ এইবিলাক আছে তোমাৰ।
হয়-হয়, তাকেইতো তেওঁলোকৰ মই আচৰিত হৈ যাওঁ দেই একেবাৰে ইমান বয়স হৈ গৈছে। মই বোলো সঁচাই কয় নে মিছাই কয়? ইমান বয়স হৈছে তথাপিওচোন ইমান ধুনীয়া হৈ থাকে।
হয় আৰু তুমি চাবাচোন সেইবিলাক যিবিলাক আজিকালি তোমাৰ ডাঙৰ ডাঙৰ মানুহ চব তোমাৰ জিম বিলাকত যায় এক্সাৰচাইজ কৰে তোমাৰ সেইটো তাৰ মানে কৰিবই দিনত মিচ নকৰে
নকৰে আৰু তোমাৰ খোৱাতটো মানে একেবাৰে মানে নিয়মিত আৰু মানে কোনোনে মানে আমাৰ দৰে উল্টা চিধা এক নাখায় ধৰা পাৰ্টি বিয়া চিয়াত গলো বুলিয়ে যে মাছে মাংস পনিৰৰে একেলগে আমি খাই দিওঁ নহয়
হয় নাখায় নাখায় সেইবিলাক আৰু তোমাৰ হয় এই গাঁৱৰ কথাতটো যি কৈছিলো মানে তোমাৰ সময় বিলাক চাবচোন গাঁৱৰোতো গাঁৱত মানে সময়বোৰ কেনেকে বাগৰি গ'ল মানে তোমাৰ যেতিয়া গাঁৱত যাওঁ গাঁৱত আগতে মানুহ বিলাকে তাৰমানে গধূলি হলে বজাৰ কৰিছিল দিনৰত দিনটো কাম কৰিছিল গধূলি ওচৰত যায় বজাৰ কৰি আহি তোমাৰ আগতে এই চোতালত তোমাৰ চোতাল বিলাকত মানে। আগতে আমি নিজে পাইছো আমি যেতিয়া সৰু হৈছিলো ধাৰা ধাৰা বাঢাৰি দিয়ে গৰম। দিনত এনেকুৱা দিনত।
হয়।
ধাৰাবাৰিতে তাত পঢ়ি থাকো আমি সৰুতে তোমাৰ কিতাপ বিলাক, সৰু সৰু এল পি। স্কুলৰ কিতাপবিলাক।
হয় হয় মানে মু মুকলি আকাশৰ তলত এ বহি পেলাই যে ন। উম এটা সেনেকে লে। বা চাকি এটা জ্বলাই লয়, মাজতে তাৰ গোটেইখিনি পঢ়ে।
হয় ধা পাতি থাকে তোমাৰ ঠাণ্ডা পৰি থাকে যি পাতি বুলি কয়। অ পাতি সেই তাত বহি কিন্তু আমি। গাড়ী লৈ নখোন পৰি পৰি তাত থুই যা মানে দৈত হাতৰ কলাতে।
উম। উ হয় আৰু আৰু, এই সাধু সাধু কথা যে শুনে আ ককা আইতাই যে কয় না।
হয় অসাধু কথা কৈছিল আৰু কাহিনী বিলাক কৈছিল।
হয় হয়, হয় দিয়া বহুত মানে ভাল লগা।
আকাশবিলাকত চালে মানে এতিয়াত এতিয়াতো তৰাই দেখাই নাপা আগত। আকাশ বিলাকত কি ধুনীয়া তৰাইবলাক কি ওচৰত থকা আন লাগে মানে, হয় ম। এ তৰা বিলাক ডউৰি থাকে এতিয়াতো দেখাই নাপায় দেখোন তেনেকুৱাই।
তাকে আকাশ খন একেবাৰে মানে কিবা কলা খালি কলা একৌ তৰা মানে বৰষুণ নিদিলেও। তোমাৰ এনেতো ধৰা কেতিয়াবা বৰ। বৰষুণ দিলে সেই এনেকুৱা হয় বোলে এ ডাৱৰ আছে ঢাকা খাই আছে আকৌ তৰা চৰা দেখা নাই কিন্তু এতিয়া। চ তেতিয়া তিনিশ পষষ্ঠিটা দিনতে একেই।
আ দেখাই নাপায় দেখোন তৰা তোমাৰ আগতে মানে কি ধুনীয়াকে ওচৰত কিমান। যি উজ্জ্বল হৈ থাকে তৰাইবলাক চাবাচোন দাউৰি দাউৰি যায় এইবিলাক তোমাৰ। এই কি বুলি কয় সেইটো ডাউৰি কি।
নেজাল তৰা আৰু ধুমকেতু এ।
থুমকেতু বুলি কয় যি ধুমকেতু গলাম যে আগৰ মানুহবিলাক। হয় থুমক তো ব ওপৰৰত যদি গ'লে বেয়া বুলি কৈছিল আগৰ মানুহ।
অঁ অঁ। আৰু আৰু এটা আছে যে হেৰি বুলি কৈছিলে তৰা এটা বোলে এনেকে ভাঙে এনেকে। উৰি গ'লে এনেকে। কয় যে মনত কিবা এটা আশা ভাবিলে বোলে পূৰণ হয় সেনেকুৱাও শুনিছিলো আৰু এইবিলাক।
মানে তোমাৰ এই সেই এটা তৰা যায় মানে স্পীডত গুচি যায়।
অ অ অ সেইখিনিখন কিবা এটা ভাবিব লাগে বুলি কয় ন।
হয় হয় হয় এই মানে। এয়া মানে এতিয়াতো আজি ছয় মাহ হ'ল আজি জুলাই মাহ। পৰিল তোমাৰ এতিয়া এতিয়া জুলাই সাত মাহ আহে পৰিল নেকি তোমাৰ এই।
অ এতিয়া তোমাৰ ৰটা কিন্তু জুলাইত ভৰি আহ সাত মাহত ভৰি দিলো এতিয়া।
অ হয় বছ বছৰটো গুচি গ'ল।
অ গলেই আধা।
আধা গলে এতিয়া তুমি তৰা দেখিছা নেকি ইমান কেইদনে সাত মাহ গ'ল মানে আছে।
এতিয়া বৰ্তমান মই বাহিৰতে মই খোজ কঢ়ি আছো এটাও দেখা নাই। এই এটা কিবা একদম মানে অ সৰু কিবা লাইট। নিচিনা বালফৰ নিচিনা তাত এটাই দেখা পাইছো তাকো।
হয় হয় নাই। এ মানে টাইম তোমাৰ সময় বিলাক কেনেকে চেঞ্জ হৈ গৈছে বেয়া তোমাৰ। বহুত চেঞ্জ হৈ গৈছে পৰিৱৰ্তন।
তাকেইটো আগতে আমি, তুমি কোৱা দৰে মানে ধাৰি পাতিত ক। ককা আইতাৰ, লগত বহি কাহিনী শুনা পঢ়া সেনেকুৱা সেইবিলাক দিনতটো বাৰু মই কেইদিন। পালো কাৰণ তাৰ পিছতে ধৰা মহানগৰীত আমি বেছিভাগ এতিয়া থাকিলোঁ সৰুৰ পৰা কিন্তু যেতিয়া মানে যাওঁ সেই সেইখিনি মানে দেখো বা সেইখিনি মানে বহুত মানে স্মৃতি কি মানে এটা এতিয়া হয়তো আমাৰ ভৱিষ্যতে ধৰা আমাৰ ল'ৰা ছোৱালীয়ে সেইবোৰ কাহিনী বুলি পঢ়িবহে অ এনেকুৱা এনেকুৱা আগতে এনেকে কৰিছিলে লাইট গ'লে বা লাইন নাথাকোতে আ সেইবিলাক কাহিনী হিচাপেহে পঢ়িব কিজানি ন
মানে তোমাৰ এই লেমৰ আৰু চাকি যি পোহৰ আছিল তোমাৰ কেৰাচিন ভৰাই কি লগাই মানে তোমাৰ আগতে আমাৰ মাহহঁতেতে উছিল কৈছিলা হেৰি এটা কৈছিল মানে আৰু চাতি তেল চ যাব আৰু তাৰছ ভাতছে ভাত খা আৰু সোমা সোমাই যোৱা মানে কেৰাচিন চেজ হলে আৰু মানে কেৰাচিন চেজ হলে মানে আৰু পঢ়া বন্ধ হৈ যায়
হয় হয় কেৰাচিনৰো সেই সময়ত ধৰা বহুত
হয় দাম আছিল বহুত দাম আছিল তেতিয়া এতিয়য়া দিনতো পঞ্চাশ টকা ষাঠি টকা মান আছিল কি যে
উম উম হয় তাকেইেতো
তেনেকুৱা মানে
সময়ত মানে এই যে এটা হেৰি লেমথেম বুলি কিবা লাইট এটা নে কিবা গেছৰ এটা গেছ লাইট জ্বলাইছিল
অ গেছ লাইট সেইটো জানো জানো জানো পাইছো গেছ লাইট তোমাৰ আগতে এই মানে আগতে আমাৰ গাঁৱত বিয়া হলে কোনোবা মানুহ মৰিলে তাৰে পিছত শ্মশানত পোহাল লাগিলে সেই গেছ লাইট টো লৈ গৈছিল
অ এইটো শব্দ কৰে ন
হ অ যদি এটা ৰাওৰ হাঁ মাত ওলাই থাকে
অঁ অঁ
আৰু তোমাৰ হেৰি এই আগতে জোৰা চাবা দিছিল এই মাছ বিলাক ক ৰাতি জৰাছ হ আৰু তোমাৰ খেতি লৈ গৈছিল মই নিজে যাই গৈছো তেনেকুৱা জোৰা চাই সেই লাইটত মানে আমাৰ সুুৰতৰ তেনেকুৱা এজন এই দাদাহঁতৰ লগত গৈছিলো
হয় হয় গতিক স সেইটো কিন্তু মই সেইটো বস্তু মই এবাৰ নে দুবাৰে দেখিছো ছিলো গাঁৱত তাৰ মানে খুব ভাল লাগিছিল মানে সেইটো দেখি মোৰ আজিও মনত আছে। যি মানে চাউন যেনেকুৱাকে পোহৰ দি থাকে ন বহুত ভাল লগা বস্তু আছিল এইটো
উ অ বিয় বিলাকতো মানে আগতে লাইট নাছিল জেনেৰেটাৰ এইবিলাকেই আছিল লাইট জলে
হয় তাকেইেতো, এইবিলাক বস্তু এতিয়া মানে প্ৰায় নোহোৱাই হয় গৈছে। তুমি এইটো ক'বাত মিউজিয়ামত হে দেখা পাবা নেকি।
ঠিক আছে দিয়া আজি ৰাখিছো, কথা পাতি ভালে লাগিল তোমাৰ লগত, পিছত পিছত কথা পাতিম দিয়া।
হয় হয়, দিয়া।